হেল্লৌ' হয় হয় মই শুনিছো, আপুনি শুনিছেনে?
হয়, মইয়ো শুনিছো কিন্তু মাততো অলপ ভাঙি আছে। নেটৱৰ্কৰ কাৰণে নিকি?
হয়, এতিয়া শুনিছেনে?
হয় হয়, এতিয়া শুনিছো।
আৎচ্ছা।
অঁ অঁ। বাকী কি কৰি আছে এতিয়া?
মই এতিয়া বাৰু এনেই আছো, আপুনি কওকচোন কি কৰি আছে?
হয়, ময়ো এনেই আছো। উম' বাকী পঢ়া শুনা কৰি আছেনে নে কিবা জব কৰি আছে?
নাই মই এতিয়া মানে পঢ়া শুনাই কৰি আছো বাৰু বৰ্তমান। আপুনি আপুনি কি কৰি আছে এতিয়া?
ময়ো পঢি আছো নাই কমপ্লিট কৰা নাই এতিয়ালৈকে। কৰি আছো আৰু হয়, বাকী এনেই আজি কি টপ- পিকত কথা পাতিম, অঁ। নাৰী স্বাম স্বাৱলম্বীতা কথা পাতিব পাৰো।
হয় হয়, আপোনাৰ চাওণ্ডটো একচুৱেলি অহা নাই অলপ- হেল্লৌ' হেল্লৌ' হয় হয়, এতিয়া আহিছে। অ নাই আৰু অহা নাই। হেল্লৌ'। হেল্লৌ'।
হেল্লৌ'।
হেল্লৌ'।
শুনিছানে?
হয়, হেল্লৌ' হয় হয়। এতিয়া শুনিছো, কওকচোন। হয় হয় এতিয়া শুনিছো, কওকচোন।
নাৰী কিমান স্বাৱলম্বীতা বা দৰকাৰ সেইটো ক'বনে?
হয় হয় ঠিক আছে, সেইটোতে পাতো কথা।
হয়, ত' মানে আমি দেখিছো ন আজিকালি মানে- চিটুৱেশ্যনটো মানে বহুত ধেৰি হৈ গৈছে যে মানে- চবে কিতিয়া কাৰ লগত কি হয় ঠিক নাই ন, ত মানে- মই ভাবো পুৰুষ যিমান মানে হেৰি- যিমান খিনি মানে স্বাৱলম্বী হয়, সিমান খিনি মানে নাৰীও হোৱা উচিত। কাৰণ আমাৰ এতিয়া উম চচাইটি খনেই তেনেকুৱা হৈ গৈছে যে। মানে বহুত কিবা কিবি পৰীক্ষা আহি থাকে ন জীৱনত ত' আমি মানে- স্বাৱলম্বী হ'লে। ফিনানচিয়েলি যদি আমি ষ্টেবল হওঁ তেতিয়াহে চাগে মানে আমি। এটলিষ্ট যিকোনো চিটুৱেচন নহওক কিয় তেতিয়া মানে আমি। নিজৰ ওপৰতে আমি মানে নি নিজে নিজে মানে চাৰ্ভাইভ কৰিব পাৰিম। নহলেতো বহুত দিগদাৰে হৈ যায় হয়নে।
হয় হয় হয় আপুনি যিটো কৰিছে ময়ো সেইটো কথাত সন্মতি দিওঁ। মানে। বহুত সেই ঘটন দেখিবলৈ পোৱা যায় তেনেকুৱা ঘটনা যে যিবোৰ নাৰী স্বাৱলম্বী নাথাকে। সিহঁতে কিমান মানে কিবা এটা সৰু বস্তু সিহঁতে বিচাৰিলেও। মানে বেলেগক খুজিব লগা হওক। লগীয়া হৈ যায় তেনেকে মানে মনৰ ইচ্ছা মতে। বিচাৰে নিজৰ মনৰ ই। চ্ছাটো পূৰণ কৰিব নোৱাৰে হয় এতিয়া আহিছে নে।
হয় হয় সেইটোৱে মানে কি হয় তেতিয়া মানে আমি আমাৰ চ মানে চচাইটি খনে এনেকুৱা হৈছে যে আ আ আছিলে আৰু আগতে বেছি আছিলে এতিয়া। লাহেকে কমিছে বাৰু মানে আমি মানে নিজৰ স্বামীৰ ওপৰত বা মাক দেউতাকৰ দেউতাকৰ ওপৰতে আমি মানে বহুত ভৰসা হৈ থাকি থাকিব লাগে মানে দ্বীপেন্দেন হৈ থাকিব লাগে ন মানে নিজে এটা কৰিব নিজে ইষ্টেপ ল'ব নোৱাৰো আমি মানে সিহঁতৰ পাৰ্মিচন ল'ব লাগে যে ইটো কৰিম নে নকৰিম নিজৰ কাৰণে কৰিব খুলেও সিহঁতৰ হেল্প ল'ব লাগে বা চাপোৰ্ট ল'ব লাগে ন
হয় হয়
সেইটোয়েটো মানে কিন্তু মই ভাবো যে আগ আমি যদি মানে নিজে হেৰি কৰো যে নিজে নিজৰ পৰা যদি কিবা চাকৰি বাকৰি কৰো
হেল্ল'
পাৰো
হেল্ল' হয় হয় মিডিল'তে আপোনাৰ চাউনটো অহা নাছিল মানে
আচ্ছা আচ্ছা ত' মই ভাবো মানে যদি আমি নিজে কিবা এটা উপাৰ্জন কৰিব পাৰো বা ফিনেনচিয়েলি ষ্টেবল হব পাৰো তেতিয়া মানে আমি মানে আমাৰ আমি যিখিনি বিচাৰো নিজৰ কাৰণে সেইখিনি আমি মানে নিজে কৰিব পাৰিম কাৰো ওচৰত মানে হে ডিপেনডেন্ড হ'ব নালাগে বা সুধিব নালাগে কাকো হয়নে
হয় হয় হয় হয় আৰু আপুনি কি ভাবে যে এইটো নাৰী এইটো এজন নাৰী স্বাৱলম্বী হব পাৰে শিক্ষাটোৱে জৰুৰী নে বেলেগ কিবা কৰিও আগুৱাই যাব পাৰি
মই নাভাবো যে শিক্ষাতোতো লাগেই আমাৰ বেছিক যিখিনি পঢ়া শুনা সেইখিনি মানে দৰ কাৰ হয় কিন্তু মই ভাবো অকল যে মানে এনেকে চাকৰি কৰিয়ে যে হেৰি হব সেইটো নহয় আৰু মানে চাকৰি কৰিলে যে এজনী উ মা নাৰী ইণ্ডিপেণ্ডেন্ট হ'ব সেইটো নহয় বহুতে বিজনেচতো ইন্টাৰেষ্টেড হয় তো বহু বিজনেছ কৰিবও পাৰে বা চাকৰিও কৰিব পাৰে বা কিছুমান এনেকুৱা হেৰিও আছে নিজৰ উম হেৰিও আছে ই টেলেণ্টো আছে ন যেনেকে কিছুমানে ক্ৰেফটিং কৰে মানে হাতে বনোৱা বস বস্তু আছে বা চিলাই জানে তেনেকুৱা বহুত বস্তু আছে বা কিছুমানে ঘৰত এনেকে উম ছাগলী, গৰু পোহে বা কিছুমানে এনেকে এ হেৰি তামোলৰ বিজনেছ কৰে। তুমি তেনেকুৱা বহুত বস্তু আছে যিবোৰ তেনেকুৱা বিজনেচ কৰি কেনেও নিজে স্বাৱলম্বী হ'ব পাৰে এজন নাৰীয়ে ত মই নাভাবো যে অকল চা কৰি কৰিলেই যে হেৰি হ'ব অ স্বাৱলম্বী হ'ব পাৰিব তেনেকুৱা নহয়। মানে হেৰিও কৰিব পাৰে চা বিজনেছো কৰিব পাৰে বা তেনেকুৱা আৰু বহুত ধেৰি আছে ন উম সেইবোৰ কৰি কেনেও স্বাৱলম্বী হ'ব পাৰে।
হয়-হয় আৰু আজিকালি আমি দেখাই পাওঁ মানে অনলাইনতো দেখা পাওঁ তেনেকে। বহুত মহিলাই নিজৰ হাতেৰে গো হাতেৰে গু গুঠা বস্তুবোৰ বিকিও নিজৰখিনি উপাৰ্জন কৰি আছে আৰু। সেনেকে দেখিব বাৰু।
হয়। আজিকালি দেখিছোঁ বহুতে এনেকে কৰি আছে অনলাইন প্লেটফৰ্মটো বহুত হেল্প কৰিছে নাৰীবোৰক নিজৰ মানে প্ৰতিভাটো দেখুৱাৰ বাবে বা নিজৰ প্ৰতিভাৰে কিবা এটা বিজনেছ কৰিবলে বহুত বহুতখিনি সহায় কৰিছে অনলাইন প্লেটফৰ্মে।
হেল্ল' কিবা চাউন আহিছে আপোনাৰ?
হয়।
হয়-হয় এতিয়া শুনিছোঁ অঁ। তটো মানে অনলাইন প্লেটফৰ্মটো মানে বহুত হেল্প কৰিছে মানে আপুনি ক'লে ন যে চিলাই গোঠা সেইবোৰ কৰিব পাৰে হয় সেইটো তেনেকুৱা বস্তু কৰি কেনে বহুতে মানে হেৰি কৰিছে বিজনেচ আৰম্ভ কৰিছে ন এই কিবা উম অনলাইনত। তেনেকে ইনষ্টাগ্ৰামত বা ফেচবুকত দিয়ে। এ সিহঁতৰ ফটো-চটো বনাই কেনে তাৰ পৰা উম বেলেগ মানুহে আৰু ক্ৰয় কৰে সেইবোৰ বস্তু তো তেনেকে মানে বহুতখিনি সিহঁতৰ এটা হেল্প হৈছে আৰু অনলাইন প্লেটফৰ্মটোৰ কাৰণেও। ত' মই ভাবোঁ তেনেক বিজনেচ-চিজনেছ কৰিব লাগে বা চাকৰি কৰিলে কিছুমানে ইন্টাৰেষ্টেড হয় চাকৰি কৰিব লাগে কৰি কেনে হ'লেও মানে নিজে যিয়ে নকৰক কিয় নিজে এটা ইংগ ইণ্ডিপেণ্ডেণ্ট হ'ব লাগে আৰু স্বাৱলম্বী হ'ব লাগে তেতিয়া হয় মানুহ নিজৰ এটা মানে উম হেৰি থাকে আৰু। ভইচ থাকে নিজে এটা কিবা কিবা বিচাৰিলে নিজৰ কাৰণে কৰিব পাৰে তেতিয়া মানে হেৰি নহয় আৰু মানে কাৰো ওপৰত চলিব নালাগে নিজেই গোটেইখিনি বস্তু কৰিব পাৰে আৰু তেতিয়া।
হয়-হয়, মানে আমি এইটো ক'ব পাৰো যে নিজে স্বাৱলম্বী হোৱা মানে কিমান দৰকাৰী হয় মানে বিশেষকে আজিৰ যুগত হয় নে নাই।
হয়, সেইটোৱে। মানে অঁ সেইটোৱেই মানে নিজে হ'ব লাগে আৰু নিজৰ ওপৰত ইণ্ডিপেণ্ডেণ্ট হ'ব লাগে। আৰু দেখিছোঁ আমি বহুত ঘৰত বহুত এনেকে অত্যাচাৰ কৰে উম গিৰি বা ঘৰৰ বেলেগ মানুহ আছে তেনেকে কৰ। শহুৰ শাহুৰেও কৰে তেনেকে সেইবোৰ বহুত মানে ডমেষ্টিক ভাইলেঞ্চো দেখি আছো ঘৰ নিৰ্যাতন কৰে। সেইবোৰ পৰা যেতিয়া এজনী নাৰী হেৰি থাকিব স্বাৱলম্বী হ'ব ইণ্ডিপেণ্ডেণ্ট হয়। থাকিব তেতিয়া মানে সেইবোৰ সহ্য কৰি ঘৰত থাকিব নালাগে, নিজে যেতিয়া কিবা এটা কৰিব পাৰে। বা কিবা এটা উপাৰ্জন কৰে তেতিয়া নিজে তেনেকুৱা বস্তুৰ পৰা বাচিব পাৰি, মানে ওলাই আহিব পাৰি আৰু তেতিয়া, তেতিয়া মানে এনেকে সেইবোৰ সহ্য কৰি কেনে, উম থাকিব নালাগে আৰু যিহেতু যদি এজনী নাৰী এনেকে একো নকৰে বা ফিনেসিয়েলি ইণ্ডিপেণ্ডেন্ট নাথাকে তেতিয়া মানে নাৰীজনী বাধ্য হৈ যায় যে এইবোৰ স সহ্য কৰি থাকিবলৈ বাধ্য হৈ যায় যে, কাৰণ একো তাত তাৰ লগত মানে তেওঁৰ লগত একো অপচন নাথাকে।
হয়, মানে তেওঁ ওলাইও আহিব নোৱাৰে। মানে হেই চিটুৱেশচনত তেওঁ বান